অ কি কি কৰি আছা।
নাই এনে ঘৰতে শুই আছো কিনো কৰিম আৰু গৰম বন্ধ যাতে আৰু পঢ়িবৰো মন যোৱা নাই।
হয় হয়।
তুমি কি কৰি আছা।
মইও এনে অকনমান আৰু পঢ়িলো এনে অকনমান যিহেতু অলপ হ'লেও পঢ়িব লাগে এনে অকনমান পঢ়ি লাইনটো অকনমান অহা যোৱা কৰি আছে সেইকাৰণে অলপ ভাবিলো ৰাস্তা ৰাস্তা লৈ ওলাই যাওঁ ৰাস্তালে ওলাই আহিলো। বাকী ভাত পানী খালা। শুনিছ নে। অ শুনি পাইছা নে। শুনিছানে।
শুনি আছোঁ শুনি,
অ ভাত পানী খালে নে পিছে।
ভাত মই খালো অ ভাত খালো মই তুমি
এই নেটটো অকনমান বেয়া হৈ আছে ৰবা। হয় হয় এই মই হয় খোৱা নাই ৰবা খামহে।
অ হয়।
অ বাকী তোমাৰ এনে ঘৰত কোন কোন আছে এনে।
মোৰ মই মা আৰু দেউতা আৰু দাদা। তোমাৰ?
অ মোৰো একেই বাৰু মোৰ দাদা নাই বাৰু মা দেউতা। আৰু বাইদেউ আৰু মই, অ বাকী তোমাৰ দেউতাৰাই কি কৰে এনে,
মোৰ দেউতাই নে বেপাৰ কৰে আৰু তোমাৰ দেউতাই।
মোৰ দেউতাও এনে আৰু অ যিটো আমাৰ। অ কৃষি বুলিয়ে ক'ব লাগিব।
হয় হয়।
যিহেতু আৰু আমি গাও অঞ্চলত থাকো ন বা বহুত, বহুতো মানুহে কৃষি কৰেই বাৰু, গতিকে ধৰি লোৱা এতিয়া তোমাৰ দেউতাৰাই বেপাৰ মানে হৈছে ব্যৱসায়টোত বুলি ভাবোঁ আৰু মই,
মানে ইমান ডাঙৰ ব্যৱসায় নহয় সৰু সুৰা ব্যয়ৱসায় আৰু চলি মেলি খাব পৰা।
সৰুৰ পৰাইতো ডাঙৰ হয় ন গতিকে তেওঁৰ হয়তো এক লক্ষ ক্ষ্য আছিল যে মই ব্যৱসায়, হ'বলৈ বাৰু তেওঁৰ আগ্ৰহ আছিল চাগে আৰু সেইকাৰণে তেওঁ এই ব্যৱসায়ত, সোমাই গ'ল আৰু
কথাতটো অলপ অলপ অলপ তুমি লৰ চৰ কৰি দিবাচোন কথাটো তাৰ মানে বজি বজি আহি আছে।
অ শুনি পাইছা নে
অ এতিয়া পাইছো পাইছো পাইছো
অ অ গতিকে যিহেতু আমাৰ তোমাৰ দেউতাৰাই হয়তো সেইটোৰ ওপৰত গুৰুত্ব দিছিল চাগে আৰু অধিক আৰু তাৰ ফলত হয়তো সেই বেপাৰবোৰৰ মাজতেও সোমাই গল আৰু গতিকে তোমাৰ কি হ'ব মনে এনে বা জীৱনৰ যি টো আমাৰ মানুহৰ ধৰি লোৱা এক লক্ষ্য থাকে আমাৰ সকলোৰে
হয় হয় হয় মই এনে মই এনে ব্যৱসায়িক টো মই বেয়া নাপাওঁ কিন্তু মোৰ হ'বলৈ মন আৰু আমাৰ ইণ্ডিয়ান আৰ্মিত যাবলৈ মন আৰু কি হয় নাজানো বাৰু পাৰো নে নোৱাৰো কি আৰু মই সেইটো ভাবো বাৰু মই ভাল পাও আৰু ইণ্ডিয়াৰ আৰ্মিতটোত বা মই নিজেও হ'ব বিচাৰো এনে তুমি কি হ'ব বিচাৰা
হয় মায়ো ঠিক তোমাৰ দৰে সেইটোৱে অ কিন্তু মই আৰু অসম যিটো আৰক্ষী বিভাগ আছে সেইটোৰ এক মই আৰু কি বুলি কয় অ আৰক্ষীৰ এক ভাল বিষয়াে হ'ব খুজো আৰু বা বিষয়া হোৱাৰ লগতে যাতে মই ধৰি লোৱা সমাজখনৰ লগতে যাতে আমাৰ দেশখনক বা অসমখনক যাতে, ভালদৰে আৰু আগুৱাই নিব পাৰো আৰু ভাল ক্ষেত্ৰ ত্ৰত জৰিয়তে, সেইটো আৰু কৰিবলৈ মোৰ মন আছে আৰু, বা নি নিজৰ ইচ্ছা আছে, গতিকে মইয়ো চেষ্টা কৰি আছো ইয়াৰ প্ৰতি বা তুমিও চেষ্টা কৰি থকা। গতিকে ধৰি লোৱা, এতিয়া চাবলৈ গ'লে, শুনি আছানে? হয় চাবলৈ গলে আমাৰ বহুলোকে আমাৰ ধৰি লোৱা জীৱনৰ লক্ষ্যতো আমাৰ এটা নহয় এটা থাকেই ন গতিকে আমাৰ জীৱনৰ লক্ষ্যত তো আমাৰ জীৱনত সকলোৰে থাকে কিন্তু আমি সেই জীৱনৰ যিটো লক্ষ্ ক্ষ্য সেইটো লক্ষ্যয়ৰ ওপৰত আমি উপনীত হবলৈ আমাৰ যিখিনি কষ্টৰ প্ৰয়োজন বা যিখিনি আৰু আমাৰ কৰিব লাগে সেইখিনি আমি পোন প্ৰথমে কৰিব লাগিব যদি সেই জীৱনৰ লক্ষ্যটোত আমি যদি ভালদৰে উপনীত হব লাগে আৰু লগতে যদি আমি দেখিবলৈ পাওঁ যে, আমাৰ বহু লোকে আমাৰ জীৱনৰ লক্ষ্যতো থিৰাং কৰি লয়। তাৰ পিছত, তাৰ বাবে কৰিব লগা যিখিনি কষ্ট বা ধৰি লোৱা, পঢ়িব লগা কাম সেইবোৰ তেওঁলোকে নকৰে, এনে মনতে আৰু জীৱনৰ লক্ষ্যতো থিৰাং কৰি থৈ দিয়ে। যাৰ ফলত আমাৰ, জীৱনৰ লক্ষ্যতো আমাৰ আৰু অহ, নু নু নুফুলে আৰু বা আমি বাস্তৱত আৰু সেই জীৱনৰ লক্ষ্যতো আমাৰ আৰু পৰিণত নহয় আৰু। বাস্তৱৰ ক্ষেত্ৰত।
হয়-হয়।
হয়, এইটো তুমি ঠিকে ক'লা যে, জীৱনৰ লক্ষ্যতো সকলোৱে সপোন দেখে। সপোন দেখে কিন্তু কিবা এটা হোৱাৰ কিন্তু সপোন-সপোন পূৰণ কৰিবলৈ সেই সপোনৰ পথৰ, সেই সপোনৰ সপোন পূৰণ কৰিবলৈ একো কষ্ট নকৰে বা শুই থকা, শুই থাকে। ঠিক সেইদৰে আমাৰ অসমীয়াৰ এটা এষাৰ কথা আছে যে, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। ঠিক সেইদৰে আমি সপোন দেখিলে নহব। সপোনটোৰ পিছত দৌৰিব লাগিব বা সপোনটো হ সপোন পূৰণৰ হকে কষ্ট কৰিব লাগিব। আমাৰ আজিকালি আমি দেখা পাওঁ যে কিছুমান এনেকুৱা লগ আছে, যিয়ে ধৰি লোৱা মই নিজে আৰ্মি হবলৈ খুজো ন। আৰ্মিৰ কত কথাই কলোঁ বা মই আমাৰ, তুমি ক'লা আৰক্ষী বিষয়াৰ, আৰক্ষী বিষয়া। আৰক্ষী বিষয়া এজন হ'বলৈ হ'লে, আমাৰ কেৱল পঢ়িলে নহ'ব। পঢ় প কিছুমানে পঢ়ি-পঢ়ে-পঢ়েকি পঢ়ি কিনে কষ্ট নকৰে। সেইটো আৰক্ষী কিবা হ'বলৈ হ'ল- শাৰীৰিক শক্তিও লাগিব ভালকৈ, ঠিকেই দিলাক দৌৰা বিলাক কিব লাগিব আমাৰ হাইজাপ, লংজাপটো ভাল হ'ব লাগে, চব হয় পাৰদৰ্শতা তাই থাকিব নহ'লে, আমি সদায় কষ্ট কৰিব লাগিব বা
মানে সপোনতো, তুমি সপোন দেখিলে নহয়, সপোনৰ অকে, দৌ সপোনৰ পিছত দৌৰাটো মই উচিত বুলি ভাবো আৰু, এনে সপ- পোন সপোন পূৰণ কৰিবলৈ হ'লে, কেনে কেনেধৰণে আমি আগবাঢ়িব লাগে বা কি কৰিব লাগে বুলি তুমি ভাবা?
হয় হয়, পোন প্ৰথমে ক'বলৈ গ'লে, মই ভাবো যে তুমি সপোন দেখা হয় শুনিছো, তুমি শুনিছানে?
অ।
অ শুনি আছ নে? অ মই ভাবো যে আৰু তুমি সপোন দেখা কিন্তু সেই সপ, তুমি সপোন দেখা আৰু কিন্তু সেই সপোনটো যাতে আমি বাস্ত- ৱত পৰিণত কৰিব পাৰো, তাৰ প্ৰতি আমি সকলোৱে আৰু লক্ষ্য কৰাটো উচিত বা তাৰ প্ৰত- তি ধৰি লোৱা, যিটো আমাৰ কৰিবলগীয়া তোমাৰ অধ্যয়ন বা আমাৰ কষ্ট মানসিক অ, মানসিক ধৰি লোৱা আমাৰ, যিবিলাক ধৰি লোৱা নৈতিক জ্ঞানৰ লগতে, আমাৰ কিতাপৰ লগত সংযু- ত জ্ঞানবোৰো আমাৰ অতিকৈ, জৰুৰী বুলি আৰু মই ভাবো। লগত তে ধৰি লোৱা, মোৰ ক্ষেত্ৰতে ক'বলৈ গ'লে ধৰি লোৱা, যদি মই ধৰি লোৱা এইমাত্ৰ কলোৱে যে এজন ভাল আৰক্ষী বিষয়া হ'বলৈ মন। যদি মই ধৰি লোৱা মোৰ মন আৰু যে সমাজখনক ভালদৰে আৰু উন্নত কৰাৰ লগতে অসমখননক যাতে ভালদৰে আগুৱাই নিব পাৰোঁ সেইটো আৰু মোৰ মন গতিকে মই সেইটো মনত বান্ধি থলেই নহব। সেইটো মই মানুহৰ আগত প্ৰকাশ কৰিব লাগিব বা মই সেইটো হৈ দেখুৱাব লাগিব। গতিকে সেইটো দেখুৱাবলৈ হলে মই পোন প্ৰথমে ভালদৰে অধ্যয়ন কৰাৰ লগতে যিটো আমাৰ শাৰীৰিক চৰ্চা আৰু শৰীৰৰ সেইটোও আমি কৰিব লাগিব আৰু যদি সেইটো বিষয়ত মই ভালদৰে আৰু উত্তীৰ্ণ হ'ব বিচাৰো বা তাৰ ওপৰত যাতে মই ভাল আৰক্ষী বিষয়াজন বাৰু যাতে মই আৰু হ'ব পাৰো গতিকে তাৰ বিষয়ত পোনপ্ৰথমে মই অক- ভালদৰে ধৰি লোৱা সকলো ধৰণৰ দিশবোৰ সামৰি জাতি সাঙৰি লৈ যাতে মই পঢ়ো। সেইটোৰ প্ৰতি আৰু আমি লক্ষ্য কৰাটো আৰু উচিত বুলি আৰু মই ভাবো। আৰু যদি মই যদি আমি যদ- এই লক্ষ্যটো এনেকৈ খিৰাং কৰি লৈ যদি আমি ভালদৰে পঢ়ো বা ধৰি লোৱা যেনে ধৰণৰ আমি জ্ঞানবোৰ তাত প্ৰয়োজন সেন ঠেই ধৰণৰ যদি আমি জ্ঞান বোৰ লওঁ তেতিয়াহলে আমি নিশ্চয় এদিন নহয় এদিন আমি যিটো জীৱনৰ লক্ষ্য আমি থিৰাং কৰি লও সেইটো আমাৰ বাস্তৱত পৰিণত হোৱাৰ লগতে সেইটো আমাৰ ধৰি লোৱা আমাৰ যিবিলাক কৰিব লগীয়া কাম ধৰিলেও আমি মনত বান্ধি থৈ দিওঁ সেইবোৰ জ্ঞান আমি অ মানুহকো বিলাই দিব পাৰিম লগতে আমি সমাজখনকো আৰু ভাল কৰিব পাৰিম বুলি আৰু মই ভাবো।
হয় হয় হয় হয় এইটোয়া তুমি দিকেই ক'লা যে শাৰীৰিক আৰু মানসিকভাৱেও তমানে গাঁৱৰ অঞ্চলৰ মানুহ। অ অ আমি মই। অ মম ল মই আমি দুখীয়া ঘৰত লৰা ন আজিকালি তেওঁৰ সপোন আছিল মানুহ অ অ। হ'ব নোৱাৰিলে ঠিকেই সেইদৰে মই ভাবো যে আমাৰ গাও অঞ্চলৰ মানুহবোৰৰ এনেকুৱা এটা পৰিস্থিতি হৈ আছে যে তেওঁ লক্ষ্য়ত উপনীত হোৱাৰ মাজত মেইন বাধা হৈ পৰে যে আমাৰ টকা টকা পইচাৰ বাধা যাৰ ফলতে আমাৰ বহু লোকে নিজৰ নিজৰ আৰু লক্ষ্যত উপনীত হব পৰা দেখা নাযায় বা আমাৰ দা যোনটো দাদাৰ কথা ক'লো সিয়ে উম তেওঁৰ দেউতাক ঢুকাল ন দেউতাক ঢুকোৱাৰ পিছত তেওঁ কষ্টত ঘৰখন চলাবৰ বাবে তেওঁ কষ্ট কৰিব লগা হ'ল ঠিক সেইদৰে তেওঁ নিজৰ লক্ষ্যত উপনীত হ'ব পৰা নগ'ল কাৰণ কিছুমানে কয় যে আমাৰ লক্ষ্যত উপনীত হবলৈ হলে কষ্ট নকৰিলে লক্ষ্যত উপনীত হব নোৱাৰে কিন্তু কষ্ট কৰিও মই ভাবো যে কষ্ট কৰাও বহু মানুহে নিজৰ লক্ষ্ত উপনীত হব নোৱাৰে।
হয় হয় হয় তুমি ঠিক কথাই কৈছা। ত একেবাৰে ঠিক কথাই কৈছা হয় মই ভাবো কাৰণ হয় শুনিছো তুমি শুনিছানে? অ শুনি আছা নে?
অ।
অঁ অঁ শুনি আছানে? অঁ অঁ শুনিছা নে? অঁ শুনি আছা নে? শুনিছানে? শুনি আছা নে? শুনিছানে বন্ধু? শুনিছানে?
কাটি দি- কাটি দিলে- মোৰ তাৰপৰা কাটাই নাই।